হেল্ল'
কি খবৰ?
উম ভালে, তোমাৰ?
ভালে
কি কৰি আছা?
বহি আছো, তুমি কি কৰি আছা?
উম, বুঢ়িয়ে আছো।
চাহ খাইছা?
আহ খোৱা নাই এতিয়ালৈকে তুমি খাইছা?
হয়, মই খাইছো।
কি খবৰ ভালেই।
হয় ভাল ভাল বাকী তোমালোকক
ভালেই আছে কুললোতে
ক'ত আছা কৰত নে বাহিৰত?
নাই ঘৰততে আছো। বুজিলছ, উম।
ময়ো ৰুমত বহি আছো কল
তোমালোকৰ ফালে খেতি-বাতি কৰে ন'?
হয়, কৰে তোমালোকৰ ফালে
নল কৌশল কৰে।
খেতি-বাতি তোমাৰ মতে কি খেতি বাতি কৰাটো ভাল নে বেয়া?
খেতি-বাতি কৰাটো ভাল নহ'লে খাব কি?
হয় আৰু নিজৰ হয় আৰু নিজৰ কৰে কৰে নিজৰ ঘৰতটো নিজে খালে মানে বজাৰৰ পৰা কিনি আনোতে ইমান দাম হয়। দাদা নিজৰটো একদম সুষম থাকে অ'। ৰ চায়ু বান লাগে খেতি বাতিত চব্জিবোৰ হৈ থাকিলে ধান আন এইবোৰ হৈ থাকিলে চাই ভাল লাগে।
উম, নিজে কৰিলে কোৱাটো ভালেই লাগে।
হয়। কি কি খেতি কৰা?
বিভিন্ন ধৰণৰ খেতি কৰো যেনেকুৱা ধৰি লোৱা সৰিয়হ ধানৰ খেতি মৰিচ, বিলাহী, আলু আৰু ধনিয়া আৰু বিভিন্ন ধৰণৰ খেতি কৰা হয়।
ঠিকেই আছে, আমাৰ ফালে ধান খেত খেতি কৰে সৰিয়হ খেতি কৰে আৰু বন্ধাকবি এইকেইট কৰে।
মলকৰৰ ফুলভ বন্ধা খুবেই কৰে।
অ', আৰু ঘৰৰ দাৰ এই লাওঁ কোমোৰা জিকা এইবোৰ কৰে।
ভালেই ঘৰৰ বস্তু খালে ভাল।
হয়। মনে কি উ খেতি বাতি যে কৰা তাত চব খেতিত চবজি তবজি ধান খেতিত চবতে খাৰ পানী দিয়া।
উ খাৰ পানী দিও সলোতে ভাল প্ৰযোজ্য মানৰ খাৰ পাতি দিও যত লগোৱাৰ এবাৰ আগতে দিও লগোৱাৰ। পিছতো দিওঁ উম নিদিলে সাৰ পাতি নিদিলে এইটো হোৱাত অলপ কঠিন হয় খেতি বাতি সেইকাৰণে দিব লাগে।
হয়।
ভাল ভালদৰে নহয় ঘাৰ পাতি নিদিলে ভাল খেতি বাতিৰ নহয়।
আৰু পানী দিলে খাল পানী দিলে। জল্দি ডাঙৰো হয় ভালকে ফল চলো এইিলাকে খেতি বাতিত চব্জি কেইটা জল্দি হৈ যায়।
উম
মাহান
ভাল হয় যদি য মানুহ খাৰ পালে আহ
খেতি বাতি কৰা মাটি কি কেনেকুৱা ভাল হয় সদায়।
আহ আহ ভালেই হয় খাৰুৱা মাটি যিকোনো বস্তু লগালে ভালদৰে হয় ভালদৰে আমালোকে এনেকুৱা চব্জিবোৰ উঠাই আনিব পাৰো ভালদৰে লগালে ভাল হয়। তেনেকুৱা।
বাদি দে পে ছো আছা।
তোমালোকৰটো কেনেকুৱা।
আমাৰ ফালেতো ইমান বেছি খেতি নকৰে ঘৰতে নাও কোমোৰা জিকা এইবোৰ কৰে সেইবোৰত খাৰ দিব নালাগে কিন্তু পানী দিয়ে। পানি দিলে মানে এইটো উম হয় মাটি ভাল আছে ধুনীয়াকে হয়। আৰু গৰৰ বস্তু খালে ভাল লাগে বজাৰত এতিয়াতো বেছি মাই দিয়ে খাৰ আৰু তৰা বজাৰৰ কেইটা ইমান আনি বেছি থৈ দিবও নোৱাৰি এটা এটা আনিলেও পইচাডৰা এৰি দৰকাৰত আনি থৈ দিলে ফ্ৰিজত। হলেও ভাল নালাগে। ধৰা খেতিত ঘৰত খেতিত। থাকেলে পটকে উঠাই আনি ৰান্ধিলে তাজা তাজা সেইটো খাই ভাল লাগে বেছি সেইটো কাৰণে নিজৰ ঘৰত থাকিব লাগে কিবা কিবা খেতি চেতি উঠে নেকি?
কিবা অলপ এডোখৰ মাটিতো ভাল ভাল চবজি কৰিব পাৰি অলপ অলপকে কৰিব লাগে সকলো মানুহে কৰে আজিকালি ঘৰতে।
হয়
উ
পিছত কি বজাৰত লৈ গৈ বিক্ৰী কৰা নে মানুহে ঘৰৰ পৰা আনি আহি আহি লৈ যায়।
নহয় বজাৰত বজাৰত লৈ যাই কেতিয়াবা কেতিয়াবা মানুহ আহে তেওঁ বজাৰত লৈ যাও দাম দৰ ঠিকেই আছে ধান দৰ বেছি চবজিৰ দাম অলপ বেছি
লাভ আছে ন
লাভ আছে খেতি বাতি কৰাত লাভ আছে কষ্টও কৰিব লাগিব বহুত জামেলা
হয় যিকোনো কামত কাম কৰিব হলে পইচা পাব হলে ন কচ
কষ্ট কৰিবই লাগিব
বহি বহি পইচা কতো নিদিয়ে
অ কষ্ট খেতি বাতি অলপ বেছিয়ে কৰিব লাগিব কষ্টকৰ খেতিয়ক উম সেইটোৱে
হয়
আ
কি কি চব্জি খাই ভাল ৱাহ
বিলাহীটো আৰু কেৰেলা কৰেলা তুমি
মই ভাল পাওঁ বিলাহীও ভাল পাওঁ আলু ভাল পাওঁ জিকা ভাল পাওঁ, আৰু শাক পাচলি খোৱা নে নাই?
উম খাক পাচলি খাওঁ। ইমান ইমান বেছি নাখাও তুমি খোৱা
হয় খাও শাক পাচলিও মাজে মাজে খাব লাগে শাক পাচলিত বহুত ভিটামিন থাকে
উ ভিটামিন থচ--শাক পাচলি খাব লাগে।
চলি খালে শৰীৰটো ধৰা অলপ সুস্থ থাকে হেলদি থাকে। খাব লাগে মানে
মাজে মাজে খাব লাগে পচি
আমাৰ মেইন খোৱা বোৱাটো
আজিকালি ধাম বহুত চবজিৰ শাক পাচলিৰ দাম বহুত
হয় সেইটো কাৰণে নিজৰ ঘৰত কৰিলে ধৰা আৰু নিজেও পইচা পোৱা যায় টো নিজেও খাব পৰা যায় নিজৰ পৰাই‌ বজাৰৰ পৰা বেলেগৰ পৰা কিনিব হ'লেতো আৰু দাম লাগি যাব
উম
ঘৰতেই কৰিবা চবজি কৰিলে ভাল খাব পাৰিবা নিজৰ
হয় কৰিব লাগিব
আমলোকেও কৰো আমালোকৰ কিনিব নালাগে হয়তো যেতিয়া বানপানী আহে তেতিয়া কিনিব লাগে
অ সদায়তো এটা বস্তু নচলে মানুহৰ বিপদ আহেই আৰু বানপানীটোতো আমি নিজে নানোটো আহিবই যদি ৰাখিব নোৱাৰি সেই তেতিয়াতো অলপ অসুবিধা হ'বই গোটেই বছৰটো ঠিকেই চলে
দুই বছৰ ঠিকেই চলে কিন্তু বানপানী আহে সময়মতে আহে বানপানী ছয়মাহ মান থাকে বানপানী আৰু ছয়মাহ মান কৰিব পাৰো খেতি
এনেকি যেতিয়া খেতি -বাতি নকৰা তেতিয়া বেলেগ কাম কৰা নে নাই?
বিলেক কাম নকৰু খেতি-বাতি কৰোঁ
বেছি খেতি বাতিয়ে কৰা খেতি বাতিত তুমিও কাম কৰা নে বেলেগ মানুহ দি কাম কৰোৱা
মানুহেও কৰে মইয়ো কৰোঁ
অ নিজেও লাগি দিব লাগে বেলেগৰ ওপৰত এৰি দিব নোৱাৰি
অ
নিজৰ কামটো নিজে যিমান গু- গুৰুত্ব দিবা বেলেগে ইমানতটো গুৰুত্ব নিদিবো
অ এইটো নিজেও নিজেও কৰো নিজো কৰে
ভাত কি দি খাইছিলা
ভাত খাইছিলো মাছ দি তুমি
ময়ুৰ মাছ
ৰাতিটোতো এতিয়াও খোৱা নাই না
ৰাতি এতিয়াও খোৱা নাই খাম দহটামান বজাত খাম তুমি কেইটামান বজাত খোৱা ৰাতি
ময়ো এনেকুৱাই দহটা কেতিয়াবা চাৰে নটা এনেককা হয়
উম আ বকুল
সদায় কি একে টাইম মতে খোৱা
নাই সদায় বেলেগ বেলেগ হয় নটা বাজা কেতিয়াবা দহটা এঘাৰটা তাৰ হেৰি নাই কেতিয়াবা বাতি কৰিব লাগে কেতিয়াবা কৰিবা
হয় কৰিম হয় ঠিক আছে হ'ব